উম।
হেল্লো।
শুনিছা নে?
হয়, শুনিছোঁ শুনিছোঁ। তুমি শুনিছানে?
হয়, মইয়ো শুনিছোঁ।
হয়। তই কি কৰিছা?
অহ মই খাই লৈ উঠি এনে বহি আছিলো টোপনি অহা নাছিল চোন, কিবা ইম-ইমান গৰম দিছে।
নাই, হয়। মো তোমাৰ খালোঁ অলপ আগতে। অ শুৱ আহিছো, কিন্তু সেই একে অৱস্থা কাৰেণ্ট নাই যে বহুত সময়ৰ পৰা মানে গৰম দি আছে।
অহ বুজিছো।
উম। তাকে ফোন কৰি চালোঁ মানে, তুমি নিশ্চয়। দেখিবলৈ পাইছা চাগে আমাৰ যিটো জৌ জলবায়ুৰ পৰিৱৰ্তন হৈ আছে মানে দিনক দিনে।
হয়। মানে দেখিছোঁ মানে। পকৈ অলপমান গৰম দি দিয়ে অলপমান বেছি ঠাণ্ডা দি দিয়ে মানে, মানে বহুতে বায়ু পৰিৱৰ্তন হৈ হ'ব। হবলৈ ধৰিছে। মানে আজিৰ পৃথিৱীৰ এটা গুৰুত্বপূৰ্ণ আৰু চিন্তা যেনে সমসা মানে বা এ জলবায়ুৰ পৰিৱৰ্তনটোয়ে হৈ উঠিছে নহয় নে?
হয়, হয় তুমি ঠিকেই কৈছা। সেইকাৰণে মই ভাবিলোঁ অল। মে লোপ। হেৰি কৰিব পাৰিব কি কি সমস্যা। তাৰ কাৰণে আমি মানে সমস্যাৰ সন্মুখীন হবলগীয়া হৈ আছে।
হয় ঠিকেই কৈছা মানে পৃথিৱীৰ তাপমান মানে ধনে ধনে বৃদ্ধি প বৃদ্ধি পাইছে আৰু মানে ইয়াৰ। প্ৰভাৱ সকলোতে দেখা গৈছে আহ মানে। কেতিয়াবা অকস্মাত মানে বেছিকৈ উ বৰষুণ দি দিয়ে বা কেতিয়াবা কেতিয়াবা মানে একদম বৰষুণে নিদিয়ে। আৰু মানে কেতিয়াবা ঠাণ্ডাত। কেতিয়াবা গৰম মানে বহুতেই জলবায়ুৰ পৰিৱৰ্তন দেখা গৈছে।
হয় হয় তুমি ঠিকে কৈছা। আচলতে জলবায়ু পৰিবৰ্তন আহ মূলত ক'ব গ'লে তোমাৰ সেউজ গৃহ গেছ। বৃদ্ধিৰ কাৰণে হয় আছে এতিয়া তুমি নিশ্চয় গম পোৱা চাগে বিভিন্ন ধৰণৰ কল কাৰখানা যিবোৰ আমাৰ উদ্যোগ। দিনক দিনে বৃদ্ধি পাইছে গাড়ী হওক বা এ চিৰ। যি তোমাৰ কাৰ্ব চিঅ ওলাই তাৰপিছত মিথেন ওল এই গেছ বোৰে মানে আমাৰ। পৃথিৱীখননক দিনক দিনে মানে পৃথিৱীৰ যিটো পৰিস্থিতি সেইটো মানে ভয়াৱহ কৰি আছে মানে আৰু লগতে বি। বিভিন্ন ধৰণৰ তোমাৰ আহ উদ্যোগ হৈ হৈ তোমাৰ বিভিন্ন মানে বহুতো ঠাইত মানে। বনাঞ্চল ধ্বংস কৰি আছে গছ কাটি চহৰ বনাই আছে গছৰ মানে পৰিমণ দিনক দিনে যিটো চ। পাইছে সেই কাৰণেও মানে তোমাৰ দিনক দিনে এই জলবায়ু পৰিৱৰ্তনটো হোৱা আছে মই সেই বুলি ভাবো তুমি।
হয় মানে একদম একেবাৰেেই ঠিকে গৈছে মানে আজিকালি মানুহে গছ গছনি ৰাতি পেনে ঘৰ বনাইছে। ৰং বনাইছে বা আৰু মানে গছ গছনি মানে কাৰ্বন ডাই অক্সাইড গেছটো শোষণ কৰে। কিন্তু মানে গছ কটা হলে মানে এই গেছ বৃদ্ধি পাইছে মানে আজিকালি মানে দেখা গৈছে যে মানে বায়ুত ভাৰত। ধাৰ্যতটো একদম মানে কমি গৈছে মানে অ কাৰ্বন ডাই অক্সাইডতটো বৃদ্ধি পাইছে আৰু অক্সিজেন। তোমাৰ কমি গছে সেইাবে মানে আজিকালি বহুতো লোকে মান উশ নিশাহ মানে চাহ কুকুৰা মানে কষ্ট পাইছে। মানে এ মানে বিভিন্ন ধৰণৰ ৰোগ বা হৃদযন্তৰ ৰোগ হওক বা বিভিন্ন ধৰণৰ ৰোগ মানে। এই মানে এই কাৰণে এই জলবায়ু পৰিৱৰ্তনটোৰ কাৰণে হৈছে আহ মানে যাৰ ফলত মানে। গ্ৰীণ হাউচৰ প্ৰভাৱটো বৃদ্ধি পাইছে নহয় নে?
হয়-হয় তুমি ঠিকে কৈছা আৰু লগতে তোমাৰ বিভিন্ন ধৰণৰ এতিয়া প্লাষ্টিক আৱৰ্জনা আজি আচলতে ইয়াৰ দুখ ক'ব গ'লে আমাৰ মানৱ সমাজৰ ওপৰতে মই ভাবো যে এশ শতাংশ দুখ আছে। কিয়নো মানৱ সমাজে তোমাৰ অলপো মানে সচেতন নহয় বৰ্তমান অৱস্থাত এ প্লাষ্টিক আৱৰ্জনাই হওক বা বিভিন্ন ধৰণক, ঘৰুা ঘৰুৱা আৱৰ্জনাই হক সেইবোৰ মানে নদীত পেলাই দিয়ে বা তুমাৰ জ্বলাই দিয়া ফলত মা নে বায়ু বায়ুতিক প্ৰদূষিত হয় আছে আৰু অত্যয়াধিক বিদ্যুত আমি ব্যৱহাৰ কৰি আছো, অত্যাধিক বি দ্যুৎৰ আমি যন্ত্ৰ পাতিবোৰ আমি ব্যৱহাৰ কৰি আছো, যাৰ ফলত নেকি আমাৰ লাহে-লাহে আহ, পৰিৱেশ বিনষ্ট হব ধৰিছে এতিয়া আমাৰ ক'ব গ'লে আমাৰ ৰাজ্যখনৰ লগতে আমাৰ জিলা, খনৰো বিশেষভাৱে প্ৰভাৱ পৰিছে ইতিমধ্যে বহুতে তোমাৰ আহ ৰোগত, মান আক্ৰান্ত হব ধৰিছে। আৰু এই জলবায়ুৰ পৰিৱৰ্তন মানে হয়তো কোনো সাধাৰণ কথা নহয়। ইয়াৰ ফলত মানে আমি, আহ বহুত দীঘলীয়া মানে এটা আহ যুঁজ মানে যুঁজিবলগীয়া হ'ব পাৰে কিয়নো আমাৰ যি স্বাস্থ্য, ত'ত প্ৰভাৱ ইয়াৰ স্বাস্থ্যত যিটো প্ৰভাৱ পৰে সেই প্ৰভাৱটো মানে মই ভাবো যে দীৰ্ঘকালীন।
হয়, ঠিকেই কৈছা, তুমি কোৱা মতে আমি মানুহবোৰে ইয়াৰ দুখাৰো, সঁচাকে ঠিকে কৈছা মানে আজিলে পৰিৱেশত যিবোৰে মানে অ', সমস্যা দেখা পোৱা গৈছে সকলোৰে মানে একমাত্ৰ মাত্ৰ কাৰণ হৈছে মানুহ, কাৰণ মানুহ হৈছে প্ৰকৃতিৰ দাস কিন্তু আজিকালি মানে মানুহ সেই প্ৰকৃতিক নিজৰ দাস কৰিবলৈ চেষ্টা কৰিছে যাৰ ফলত মানে প্ৰকৃতিক মানে বহুতৰে বহুতে সংঘাতৰ সৃষ্টি হ'ব ধৰিছে মানে সন্মুখীন হ'ব লগীয়া হৈছে।
পৰিৱেশ প্ৰদূষণ, বায়ু প্ৰদূষণ, শব্দ প্ৰদূ জল প্ৰদূষণ মানে বিভিন্ন ধৰণৰ প্ৰদূষণ হওঁক জলবায়ু পৰিৱৰ্তন তন হওঁক মানে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'বলৈ ধৰিছে।
হয়, হয় তুমি ঠিকে কৈছ তুমি এশ শতাংশ ঠিক কৈছা আচলতে তুমি যিটো ক'লা যে যিটো মানে যি শাৰ কথা ক'লে একদম শুদ্ধ হয় যে আমি আচলতে প্ৰকৃতিৰ দাস কিন্তু এতিয়া মানুহে মানে দিনত দিনে এনেকুৱা ধৰণৰ অহ, তেওঁলোকে নিজৰ মগজুত মানে বুদ্ধি বিকাশ কৰিব লৈছে যে তেওঁলোকে ভাবিব ধৰিছে যে প্ৰকৃতি তেওঁলোকৰ দাস কিন্তু আচলতে এইটো এশ শতাংশ ভুল হয়, আমি প্ৰকৃতিৰ পৰা আহিছোঁ প্ৰকৃতি আমাৰ পৰা হোৱা নাই আৰু এতিয়া উদাহৰণ হিচাপে ক'ব গ'লে আমি যদি দেশখনৰ হয়, এতিয়া আমি উদাহৰণ হিচাপে যদি কওঁ দেশখনৰ কথা ক'লেটো সেইটো বহুত বেছি আছে কিন্তু আমি যদি নিজৰ ৰাজ্য খনৰ কথাও কওঁ এই জলবায়ু পৰিৱৰ্তনৰ কাৰণে বিভিন্ন ধৰণৰ বান বা আমাৰ যি গৰাখহনিয়াৰ মানে সমস্যাই দেখা দিছে বা আমাৰ বিভিন্ন ধৰণৰ মানে উদ্যোগ যি আমাৰ বা কৃষি ভিত্তিক উদ্যোগ হৈ গ'ল চাহ খেতি হৈ গ'ল বিভিন্ন ধৰণৰ আমাৰ অহ, ঘেঁহু খেতি হৈ গ'ল এইবোৰত মানে বিভিন্ন ধৰণৰ সমস্যা মানে কৃষকসকলে পাই আছে, আমাৰ জীৱ জীৱ-জন্তুৰ মানে বিভিন্ন ধৰণৰ সংকট আহি আছে তাৰপিছত ভূমিস্খলন হৈ আছে, এতিয়া আমাৰ ওচৰৰ ৰাজ জ্যখনতে মানে অ', এটা মাহকত আমাৰ এ দেখিবলৈ পাইছিলোঁ যে বানৰ তাণ্ডৱ বানে যি তাণ্ডৱ চলাইছিলে সেই মই ভাবো যে ইয়ে আন একো নহয় আমাৰ ভুলৰ কাৰণে যি জলবায়ু পৰিৱৰ্তন হৈ আছে তাৰে মানে এটা ফল।
হয়, ঠিকেই কৈছা, কোনো এই মানে জৰি-জ-জ মানে এই জ-মানে জলবায়ু পৰিৱৰ্তনৰ ফলত মানে বহুত ঠাইত বানপানী, ঘূৰ্ণী বতাহ আৰু মানে অতি বৃষ্টিপাতৰ দৰে প্ৰাকৃতিক দুৰ্যোগো বাঢ়িছে আৰু মানে আজিকালি কি অ', এইবোৰ টো হৈছে অতিবৃষ্টিৰ বা বানপানী তাৰ লগতে খৰাং খৰাং পৰিস্থিতি দেখা পোৱা গৈছে, মানে যাৰ ফলত মানে অনিয়মিত মানে এ বৰষুণৰ ভাৱ কৃষি উৎপাদন কমি গৈছে বা অ', মানে আমাৰ খাদ দ্য সংকটৰ মানে সম্ভাৱনাও বাঢ়িছে মানে আজিকালি দেখা যায় যে। অ', মানে এই, উম অ', মানে অ', বজাৰত মানে শাক-পাচলি বা অন্য মানে ফল-মূল এইবোৰৰ মানে দাম বহুতেই বে বৃদ্ধি পাইছে ইয়াৰ মুখ্য কাৰণ হৈছে মানে অ', কৃষি মানে ক্ষতিগ্ৰস্ত হৈছে আমাৰ অতিমাত্ৰা ত্ৰাত বৰষুণ নহ'লেবা এই অ', মানে খৰাং পৰিৱেশৰ বাবে। যাৰ ফলত কৃতি কৃষকসকলটো মানে ক্ষতিগ্ৰস্ত হৈছে লগতে আমাৰ অৰ্থনীতিৰ প্ৰভাৱ পৰিছে অ', বা অ' অম, বহুতেই মূল্য বৃদ্ধি হৈছে। অহ, মানে ইয়াৰ মুখ্য কাৰণ হৈছে জলবায়ুৰ পৰিৱৰ্তন।
হয়, হয় তুমি ঠিকে কৈছা এতিয়া আমি মানৱ সমাজ হিচাপে মানে আমি এইখন সমাজৰ অংশ হিচাপ চাপে আমি ভাবিব লাগিব কিছুমান সজাগতাামূলক আমি বাতাবৰণৰ মানে সৃষ্টি কৰিব লাগিব, সজাগত গতা বৃদ্ধি কৰিব লাগিব এতিয়া আমাৰ কৰণীয় মানে এইখিনি আছে যে আমি অধিকতকৈ মানে অধিক আমি যাতে গছ পুলি ৰুও, আমি অ', গছ পুলি ৰুলে মানে সেইটো অ', মানে প' এটা পৰিৱৰ্তন আমি আনিব পাৰোঁ লগতে আমি যি বিদ্যুৎ বচাও আমি যিমান পাৰোঁ কম পৰিমাণে আমি বিদ্যুৎ কমকে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ তাৰ ওপৰি আমি পানী বচাব পাৰোঁ আমি পানী অহ, প্ৰদূষিত হোৱাৰ পৰা আমি কৰিব পাৰোঁ আৰু যিটো থ্ৰি আৰ, থ্ৰি আৰ মানে হৈছে অ', ৰিডিউছ অ' পুনৰ ব্যৱহাৰ, ৰিউজ, ৰিউজ মানে পুনৰ ব্যৱহাৰৰ, ৰিডিউজ মানে কমকে কৰা আৰু ৰিচাইকেল মানে অহ, এটা বস্তুকে বাৰে বাৰে ব্যৱহাৰ কৰা গতিকে মই ভাবো এইকেইটা পদ্ধতি অৱলম্বন কৰি আমি মানে অলপ পৰিমাণে হ'লেও আমি জলবায়ুৰ পৰি পৰিৱৰ্তন ৰোধ কৰিব পাৰো
হয় হয় ঠিকেই কৈছে মানে আমি গছ গছনি কাটাৰ সলনি আমি যদি এডাল গছ কাটো মানে মানুহে কয় এডাল গছ কাটি পিনে এশডাল গছ ৰোব লাগে কিন্তু আমি যদি সেইটো নকৰি পিনে যদি আমি দুই তিনটাৰ গছ গছো ৰোমেই পাও আমি পাৰা পৰ্যায় গছ কাটিবই নালাগে কিন্ত যদি কিবা বাধ্যত পৰি তাত তে আমি তাৰ দুই তিনিটা গছ লগাই দিব লাগে যাতে আম পৰিয়ৰ ভাল সীমতটো মানে অ মানে গণ্ডগোল নহয় বা একদম মানে ভালদৰে চলি থাকিব পাৰে
হয় তুমি ঠিকে কৈছা এই ক্ষেত্ৰত আমাৰ আহ যিহেতু আমি ছাত্ৰ ছাত্ৰী হয় আমাৰ ছাত্ৰ ছাত্ৰীৰো আমাৰ বিশেষ ভূমিকা আছে মই ভাবো কিয়নো আমি আহ যিহেতু এই সমাজখনৰ অন আহিবলগীয়া আমিয়ে মানে মূল ভিটি হিচাপে আমাৰো কিছুমান দায়িত্ব আছে যেনেকুৱা আমি সজাগতা সৃষ্টি কৰিব পাৰোঁ লগতে আমি বিভিন্ন ধৰণৰ সংগঠনসমূহত গৈ আমি যোগদান দিব পাৰো লগতে আমাৰ যি আহ প্ৰাপ্ত বয়স্ক ব্যক্তি সকল আছে লগতে আমাৰ যি সম বয়সৰ ব্যক্তিসকল আছে তেওঁলোক। মাজত আমি সজাগতা সৃষ্টি কৰি বিভিন্ন ধৰণৰ তেওঁলোকৰ লগত আমি আল আলাপ আলোচনা। কিদৰে সেই বস্তুটো ৰোধ কৰিব পাৰি সেই বিষয়ে মানে আমি আহ সেই আলোচনাটো আমি আগবঢ় বঢ়াই নিব পাৰো তুমি কি বুলি ভাবা?
হয় ঠিকে কৈছা মানে তোমাৰ সৈতে মই একমত আৰু মানে এই জলবায়ুৰ পৰিৱৰ্তনে মানে স্বাস্থ্য। ওপৰত প্ৰভাৱ পেলাইছে, যেনে বেছিকৈ গৰম আ হ-হি ষ্ট্ৰক হওক বা ব্ৰাক প্ৰেচাৰ বেছিকৈ বাঢ়ে বা পানীৰ অভাৱ আৰু মানে নতুন নতুন ৰোগৰ সৃষ্টি হ'ব পাৰে। তাৰ ফলত মানে আমাৰ এই পৰিবেশ ক্ষতিগ্ৰস্ত হোৱাৰ লগে লগে আমাৰ মানে মানুহৰো ক্ষ ক্ষতি হয় বা। আমাৰ স্বাস্থ্যৰ ক্ষতি হয়।
হয় ঠিকে কৈছে তাৰ উপৰিও তোমাৰ অ' পৃথিৱীখন আমাৰ যিহেতু পূৰ্বপুৰুষৰ পৰাও। ত উত্তৰাধিকাৰীসকলে মানে সূত্ৰে পোৱা নাই আমি ভাবো যে এই পৃথিৱীৰ মানে কোনো কাৰো সম্পত্তি। নহয় গতিকে এই পৃথিৱী আহ মানে আমাৰ মানৱৰ কাৰণে আছে কিন্তু এই পৃথিৱী আমাৰ নিজা। সম্পদ নহয় গতিকে মই ভাবো যে পৃথিৱীক নিজা সম্পদ নাভাবি সেই পৃথিৱীক মানে। আমি নিজৰ সকলোৱে নিজৰ কৰি ল'ব লাগে আৰু পৃথিৱীৰ যি সম্পদ সমূহ আছে সেই সম্পদসমূহৰ মানে উচিত। ব্যৱহাৰ কৰিব লাগে, সম্পদৰ অত্যাধিক ব্যৱহাৰৰ ফলতো মানে আমাৰ যি জলবায়ু পৰিৱৰ্তন সেইটো মানে। দিনক দিনে বৃদ্ধি পাই আছে।
হয় কেই কৈছা মানে এই বিষয়ে মান চৰকাৰে মানে মানে কঠোৰ পদ্যক্ষেপ লব লাগে। কিবা আইন প্ৰণয়ন কৰিব লাগে, মানে বন সংৰক্ষণ মানে কাৰ্যসূচী চলিব চলাব লাগে মানে এটা আইনপণ কৰি দিব লাগে যে গছ কটাতো নিষেধ সে। লগতে আমি যিমান পাৰো সিমান গছ ৰুব লাগে। বা অ' মানে জনসাধাৰণে মানে চেষ্টা চলাব লাগে, মানে এই কাৰ্যত মানে জনসাধাৰণ আৰু চৰকাৰ দোয়ো তাৰ মানে বহুতেই মানে গুৰুত্ব আছে।
হয় হয় তুমি ঠিকে কৈছা, নিশ্চয়কে অ' তুমি ঠিকে কৈছা আমাৰ চৰকাৰৰ লগত আমাৰ। মাৰ নিজৰো কিছুমান দায়িত্ব আছে আৰু সেইখন দায়িত্ব খিনি আমি সুচাৰুৰূপে পালন কৰিব লাগে, আচলতে। আমি ছাত্ৰ ছাত্ৰী হিচাপে আহ যিখিনি আমাৰ সমাজৰ দায়িত্ব সেই দায়িত্বখিনি আমি সদায় পালন কৰি যাব চেষ্টা কৰিব লাগে, আৰু জলবায়ুৰ লগতে আমাৰ যি দৈনন্দিন জীৱনৰ কাৰ্যকলাপ আছে। কিয়নো মই ভাব বো যে আমাৰ দৈনন্দিন জীৱনৰ কাৰ্যাকাপ কাৰ্যকলাপবোৰেও মানে যি জলবায়ু। পৰিৱৰ্তন ইয়াৰ ওপৰত মানে ব্যাপক প্ৰভাৱ পেলায়, আমি খুব কম পৰিমণে আমি যান ব্যৱহৰণৰ। যান বাহনৰ ব্যৱহাৰ। কৰিব পাৰো যাৰ ফলত নেকি খুব কম পৰিমাণে আ যি আমাৰ ইন্ধন আছে ইন্ধনৰ ব্যৱ খুব কম পৰিমাণে হ'ব ফলস্বৰূপে আমাৰ জলবায়ু পৰিৱৰ্তনটো মানে দিনক দিনে অকণ লাহে লাহে। কমিব ধৰিব তাৰ উপৰিও আমি অ' যেনেকে তোমাক ইতিমধ্যে কলোয়ে যে আমি। কাগজ কতাই ৰুব পাৰো আৰু বিভিন্ন ধৰণৰ আচনি আমি নিজৰ হাতত লৈ মানে আমি জলবায় পৰিৱৰ্তনটো মানে বহু পৰিমানে আমি ৰোধ কৰিব পাৰো।
হয় হয় একেবাৰে ঠিকেই কৈছা।
বাকী ঠিকে আছে, ভাল লাগিল আজি তোমাৰ লগত অলপ আলোচনা কৰি আকৌ এদিন আমি জলবায়ু পৰিৱৰ্তনৰ ওপৰত বিস্তাৰিতভাৱে আলোচনা কৰিম।
হয় মোৰ বহুতেই ভাল লাগিল, দিয়া হ'লে আজিলৈ বিদায়।
ঠিক আছে।